হেল্ল'।
হেল্ল'।
কি কৰিছে।
অ মই এই এইটো মানে মোৰ দাদা এজন ঘৰ গৈছিলো ঘৰ গৈ আহিছো জাষ্ট। এতিয়া ঘৰ পাইছোহি।
অ।
আপুনি।
মইয়ো তোমাৰ আপোনাৰ এফালে ওলাই গৈছিলো। এই অকমান চিন্তাৰ ফালে তাকে এতিয়া এইযা জাষ্ট ঘৰ সোমাইছো আৰু।
কিবা কাম আছিল নেকি।
কাম মানে তেনেকে তোমাৰ একো নাই কিবা।
অ মজেদ এই। মানে হে বাৰ্থডে মই মানে অথনি যে কপিল হেতৰ ঘৰ গৈছিলোঁ। মই মই তাত সেইখন পাহৰি আহিলোঁ নহয় ফৰ্মখন।
কপিলক ফোন এটা কৰি কৈ দে থৈ দিব উম।
কিব হ'ব নেকি এতিয়া।
নহয় একো কপিলাক ফোন এটা কৰি পেলাই কৈ দে।
বোলো অ এই অ কৈ দিব লাগিব এনেই আকৌ। কাগজ খন জ্বলাই মলাই পেলাব
উম সেইটোৱে
কৈ দিয়াটো ভাল হ'ব এনেই নকৰিলে মানে পাছত বেয়া হ'ব বাকী ভাত চাত হা হা চা চানা অ চানা বনাব অ এই বাকী কি ভা ভাত চাত খোৱা
ভাত চাত খালো খালো এতিয়া ৰাতি নাখাওঁ আৰু
অ অ ৰুটি চুটিও নাখাৱ
নাই নাই একো নাখাও এতিয়া এতিয়া আৰু অফ থাকিব কাইলৈকে
এখন ৰাতি এনেকুৱা মানে একো নাই নাখাই শুলে মানে মোৰ টোপনি নাহে
অ সেইটোয়ে সেইকাৰণে দুটা তিনটা বজালৈকে থাকো আক টোপনি নাহে
অঔ মই সেইকাৰণে মানে অনলাইন পাওঁ বোলো ই ইমান দেৰি কি কৰে মোবাইলকেতো চাই থাকিব মোৰ মানে মোবাইল চাই চাই আৰু এটা কথা মই মানে সেইদিনাখন ধৰিলো তোৰ এন চি চি গ'লো
উম
তোৰ মই এনেই সদায় দুটা তিনটা মানে দুটা মেক্সিমাম কেতিয়াবা দুটা ত্ৰিশ তেনেকুৱালৈকে মানে মোবাইল চাওঁ
উম
সেইদিনাখনতো মই একে চাৰিটা বজাতে উঠিব লগা হৈছে চকু মেলেই না খাই চকু একে এনেকে বন্ধ হৈ থাকে মেলিব চাওঁ মেলে নাখায় মই মানে অ তাকে ভাবিছো বোলো মানে বহুত বেয়া হৈছে বুজিছ এই ৰাতিলৈকে যে ইমান দেৰি লৈকে মোবাইল চাৱ যে
উম হেৰি কি কম বুলি ভাবিছো আছিলো ৰ আমি যে এই যোৱা যে আছিলে তোমাৰ কিবা তোমাৰ শ্বিলঙৰ ফালে
অহ
আজি মানে তাতে মই ইনষ্টাগ্ৰামটো চাই থাকোতে মানে পালো তোমাৰ হে পুৰণি বস্তু এটা মানে নিজৰ মানে নিজৰ মানে লগৰ ছোৱালী এজনী আৰু
অ অ
তাৰপিছত তাই ধৰি লওক গৈছে তাই গৈছে তাৰপিছত মই সুধিলো তাৰপিছত কেনেকুৱা কি কথা হেৰিবিলাক কেনেকুৱা ধৰি লওক কবলে ভাল নেলাগে
অ এ
তাই কৈছে ভাল খালি আ দুদিনমান অকণমান দেৰিকে আহিব দিছে মানে কি এতিয়া অলপ লেণ্ডশ্লাইডো হৈ আছে বোলে
অহ
পাহাৰৰ পৰা মানে শিল চিল বিলাক পৰে এইটো কাৰণে
অ সেই সেইটো অৰুণাচলত হৈছে নেকি মই কিন্তু মানে ৰীল এটা পাইছিলো এইটো অৰুণাচ এইটো লোকেশনটো অৰুণাচলৰ বুলি দেখাইছিলে মানে
অ মানে সেইটোৱে এতিয়া মানে অকণমান দুদিনমান পিছত শ্বিলঙতো হৈছে অৰুণাচলতো হৈছে খালি দুদিন পিছত উম
এইটো কোন আমি যদি যাওঁ যে যাওঁ যদি মানে আমি ধৰি লওক হোমষ্টে এটা নহয় কিবা ৰুম চুম এটা লৈ হ'লেও তাত এদিন বা দুদিন থকাকৈ যাম হা
যাম-যাম-যাম। এই তোমাৰ হেৰি ৰ' ক'লে যাম বুলি- অথনি মোক মানে চয়নে কৈ পালে দেই, ক'লে যাম বুলি ৰ' এদিন থাকিব যাব লাগিব বুলি ক'লে। হেৰি অ' হাফলঙত, হাফলঙত সি খি নহয়-নহয় হাফলং, হাফলং গুৱাহাটী। হাফলং আৰু-আৰু এটা আছে।
অঁ', হাফলং। চা আমি যদি হাফলং যোৱাৰ পাছতো যদি আমি দুদিনমান থকাকে যাওঁ। মানে এটা জেগাতে নাযাঁও বুজিলি। হাফলং-হাফলং গৈ পেলাই আকৌ ৰিটাৰ্ণ আকৌ ধৰি লওঁ ক'?
হেল্ল' এই তোমাৰ এই
অ' শুনিছো। এই হাফলঙত মানে কি আমি বেছি দিন নকৰো আমি এদিনে থাকিম। কাৰণ কিয়- বেলেগৰ জেগাত যাব লাগিবটো, তা'তে যদি দুদিনমান থাকি দিওঁ- কথাটো বেয়া হৈ যাব। আমি এদিন চা' আমি যেতিয়া- যাম যে আজি গৈ- কালি দিনটোত ধৰি লওঁ থাকি দিলো, কালিৰ দিনটো পুৰা এক্সপ্ল'ৰ কৰি দিলো। কি যিমান যি আছে হাফলঙত।
অঁ', এদিনতে মানে চাই- খতম কৰিব লাগিব।
চাই খতম অঁ', তাৰপিছত আকৌ এ' বেলেগ তাৰপিছত আকৌ হেৰি দিনাখন-
অ' তাকে আমি এদিনতে মানে যিমান পাৰো চব চাম আৰু বুজিলি।
অঁ', তাৰপিছত আমি ৰাতি বাহিৰে-বাহিৰে আমি বেলেগ এটা জেগাত মানে থাকি যাম-থাকিব যাম।
কাম এটা কৰো নেকি, তইতো গাড়ী চলাব পাৰ আৰু তোৰ লাৰ্নাখনো আছে তই কাম এটা কৰো গাড়ীখন ভাড়া কৰি লৈ যাওঁ।
অঁ', গাড়ীতে যাম, কৌনচা তোৰ বেলেগ গাড়ীত যাম বুলি ভাবিছ।
কাৰত-কাৰত, কাৰ এখন ভাড়া কৰোঁ।
কি? বেলেগৰ গাড়ীত নাযাওঁ নহয় কাৰতে যাম। ভাগিন আছেই। ভাগিনে ধৰি ল- তাৰ লাইচেঞ্চ আছেই সিটো চলাব পাৰিব না, সি চলাবতো নাজানাকে নহয়। সেইটোৱে তাক মই তাৰ টোপনি লাগিলে মই চলাই দিম আৰু ৰাতি আৰু।
সেইটোৱেই, নহয় দুইটাই মিলা-প্ৰীতিকৈ চলালেই হ'ল আৰু। মাত্ৰ আমি- জেগাটো চাই আহি আকৌ য'ত-য'ত চাবলগীয়া আছে মানে একেবাৰতে চাই- খতম কৰিব লাগে তিনদিন বা দুদিনত।
অঁ', মানে কি জান, তই কোৱা মতে হয় দুই আমি তিনিদিন যদি বাজেট ৰাখো নহয়- তিনিখন, এখন গাড়ীত আমি আৰামত ধৰি লওঁ ঘূৰি-ফূৰি আহিব পাৰিম। সেইটো নিজৰ গাড়ীখন হ'লে তোৰ যত-ত'ত ঘূৰি ফুৰিব পাৰো।
অঁহ', এতিয়া যদি আমি ভাড়া-চাৰা কৰি লৈ যাওঁ বা ড্ৰাইভাৰটোৱে আমাৰ কথা নুশুনিব। আকৌ ড্ৰাইভৰটোৰ খৰচা দে, আকৌ ড্ৰাইভৰটো পইচাও দে, আকৌ ড্ৰাইভাৰটোৱে কিবা বোলে- বেলেগ বস্তু খাওঁ আকৌ সেয়াও দে।
অঁহ।
টো বাঢ়ি-বাঢ়ি গৈ থাকিব, তা'তকৈ ভাল যদি আমি গাড়ীখন ৰেণ্টত লৈ যাওঁ, মানে আজিকালিটো ইমান ধুনীয়া সুবিধা ৰেন্টতো কি কিমান গাড়ী পাই যাম।
উমঁ, সেইটো-সেইটো।
চাই লওঁ তাকে ন' যদি বাজেট-চাজেট চবৰে মিলে মানে- চবেই যদি মানে পাঁচ-পাঁচ কে দিয়ে
উমঁ।
তোৰ পাঁচ হেজাৰ দিলি মই পাঁচ হাজাৰ দিলো ছয়নে পাঁচ হাজাৰ দিলে জ্যোতিয়ে পাঁচ হাজাৰ দিলে এইফালে কিমান এই টো উ দহ বিশ আকৌ ৰনো
ৰনো আছে আকৌ মোৰ লগৰ এটাও আছে পাঁচ হাজাৰ টকা দিব এই মোটামুটি মানে কি কি
ইমান দূৰ জেগা যে যাম এ ঠেলা হেঁচিকে বহি মানে নাযাও
অ গাড়ীখন এই হেৰি গাড়ী লৈ যাম ইন'ভা গাড়ী লৈ যাম ইন'ভাটোতো আৰামত সাত
আমি পাঁচটা মেক্সিমাম পাঁচটা বা ছ ছটাটো আচলতে কৰিবই নালাগে
এ তেনেকা হ'লে দেখোন আমাৰ লগৰ কেইটাই যাব নোৱাৰিব ইন'ভা গাড়ী লৈ যাম ইন'ভাত ধুনীয়াকে আৰামত বহিব পাৰিম মাজত চাৰিটা আগত দুটা পিছফালে আকৌ লাষ্টত দুটা কেইটা হল চাৰি ছয় সাত আঠটা যাব পাৰিম আমি
অ
ইন'ভাখন কাৰণ ইনেও আমি তেল ভৰাব লাগিব সিনেও তেল ভৰাব লাগিব বুজিলি নে নাই কথাটো
কপিল অ কপিলে মেছেজ দি আছে হা মোক কৈছে কা কাগজ খনৰ কথা মই তাকে বোলো অ বোলো থৈ দিবা থৈ দিবা
উম সেইটোৱেই মানে কি ধৰি ল ইনভা গাড়ীখন লৈ গ'লে তেনেকা ইনভা গাড়ীটো তিনি ধৰ দেখিছ ধৰি ল আঠটামান চিট থাকে কাৰণ ড্ৰাইভাৰটোওতো একেই সিও ফুৰিবই যাব ধৰি ল
অ ড্ৰাইভাৰটো অ এইটো হয় বাৰু
সেইটোয়ে কথা মানে ড্ৰাইভাৰ মানে কি আৰু আমিয়েই আৰু
আমিয়ে মানে আমি নহয় তই আৰু জ্যোতি
অ সেইটোৱে মানে সিয়ে মই ধৰি ল আগত বহি ললো বাকী তহঁতে ছয়টা মানুহ পিছফালে বহি ললি
পিছফালে বহি ললে এতিয়া ভাল হ'ব বেয়া নহয় কিন্তু সেয়াই মানে আমাৰ লগত মিলা পোৱালি নিবি এতিয়া চা
এই মিলা তই এতিয়াও তই কি ডিপুৰ লগত কি গৈ পোৱা নাই নেকি ডিপুৰ লগত দেখোন আমি হেৰিলৈও গৈছি
পাইছো পাইছো পাইছো এতিয়া মই এইকেইদিনতে মানে চা মোবাইল এটা মানে লোৱা কথা ভাবি আছো যদি লৈ লও মানে ইন্দে বাও যাব মানে ইন্দে নগ'লে কথাটো কৈছ ইণ্ডিয়া নগলে ফটো উঠিবলৈ ভাল মোবাইল লাগিব না
অ এই ভাল মোবাইল ওলাই যাব তেতিয়া টকা হলে কেমেৰা ভাড়াত লৈ যাম গাড়ীয়ে ভাৰা লৈ যাব পাও যেতিয়া
এই কেমেৰাৰ কথা কেমেৰা আহিলেতো মোৰ বৰ কথা নাই মই ল'লেও পাৰিম কিন্তু এই কেমেৰাত ঐ চা কেমেৰাতকৈতো মোবাইলত মানে বেছি এটা ভাল আহে ত ধৰি লও বি টি এছ এটা ধৰি লও আমি য'ত গ'লো তাত মানে লোকেচনটো এনেই এটা বি টি এছ বনাই ষ্ট্ৰৰি লগাব লাগে ছয় ছেকেণ্ড সাত ছেকেণ্ডত ত' এইটো এতিয়া কেমেৰাটো বনাই লাভ নাই ত' যদি মোবাইলত এয়া আৰু এই এইটো ইয়াত বনালি
উম
তোৰ মানে মোবাইলটোত বনালে তোৰ মানে ধুনীয়া ভিডিঅ' এটা আহিব কিন্তু কেমেৰাত মানে ইমান খাচ নাহিব আৰু
কিয় নাহিব মানুহে কি কেমেৰাত বিয়াত কি এনে মোবাইলে দেখোন চলাব পাৰে তেনেকা হলে
ঐ কেমেৰাটো তই যোনটো তই ভাবিছ সেইটো কেমেৰা আমি ইয়াত লৈ যাব নোৱাৰিম বাবু
কিয় নোৱাৰিম তোক তোৰ লগৰ নাই লগৰক কৈ দিম আমি আমি তোৰ লগৰ কেইটাক কম যে আমি ইমানতো পইচা দিম আমাৰ হ'লে অকণমান হলে কমাই দিব তে
আছে মোক, কেমেৰাটো দিওঁ পঠিয়াব। মোক কেমেৰাটো দিওঁ পঠিয়াব, মই মই সেইটো কোৱা নাই যে, মোক নিদিব বুলি আৰু মই যে কৈছো যে মই নচ, নোৱাৰিম বুলি সেইটোও নহয়, মানে ছা, আমাৰ এতিয়া ইমান এনেই এইগাল বাজেট কিয় আকৌ ল'ব লাগে, যে কেমেৰাটোৰ কাৰণেও এতিয়া তাক মই যোনটোক যে, মোৰ লগৰটো আনিব মানে লগৰটোক মই য কেমেৰাটো আনিম, সি, সি, কমাইও মানে তাক, এ, দুহেজাৰ পোন্ধৰশ বেছিহে লাগিব, কম নহ'লেও। বুজিছ নে নাই? তাক মানে বেছিকৈ দিব লাগিব, যিমান পাৰ সেইটো কাৰণে তাতকৈ ভাল মোবাইল থাকিলে, মোবাইল দিয়ে মানে, বন্দাচ মানে ভিডিঅ, বনাই থাক। তোক ক'বলৈ নাই, মিলিবলৈ নাই, বুজিলি। অ, এই কেইটাই ভাগ ভাগ, কৰি মানে এনেই খৰচাটো বঢ়াব নালাগে আৰু।
ফোন কেমেৰা, নহয় তোৰ-তোৰতো বুজিছো, যদি ধৰি লওঁ। কেমেৰাটোত থাকে, তেতিয়াহলেত গোটেইখিন ফটো উঠি, উঠি, চিনেমেটিক ভিডিঅ চ, বনাব জানোৱেই। এনেকে বনালো বনাই লয় আকৌ, সন্ধিয়া হ'লে আমি, ধ, সন্ধিয়া হ'লে লক, নিজৰ নিজৰ মোবাইলৰ হাতত লৈ লম আৰু ধৰি ল, নি তেতিয়া, ধৰি লও ইমান ফাটিও নাহে, কাৰণ ধৰি লওঁ তোৰ মোবাইলত যদি অকল ধৰি লওঁ। ফটোবিলাক উঠাই পেলাই দিও বা এনেই মোবাইলত দিও, আমালে আহে ফাটি যায় চাবিচোন।
ফাটি যায়, ফাটি যায়, ফাটি যায়, অ,
ব্লাৰ, ব্লাৰ হৈ যায় এইটো কাৰণে মানে কি ধৰি লও, কেমেৰাটো হ'লে ভাল আৰু ধৰি ল, ডাইৰেক্ট উলিয়াই ললি।
হৈছে। অ, সেইটো কাৰণে চাই লওঁ ন, যদি ভাল মানে ভাল এটা পাওঁ, মানে তোৰ ধৰি লওঁ আমাৰ পইচা পাতি বেছিকে মিলে, তেতিয়াহে নিম বা, এনেই মানে অভাবত পইচা গাল খৰচা নকৰোঁ।
ন, মানে শুন, চাহ শুন, আমি টকা, টকা পাচঁ হাজাৰ আমি যেতিয়া এটা, মানহে নিব পাৰো তিনি হাজাৰ, তিনি হাজাৰ, টকা আমি আহা, যোৱা গাডী কিবা আৰু তোমাৰ থাকা মেলা, দিলো বাকী দুই হোজাৰ টকা, আৰু নিজৰ পকেটৰ আৰু ধৰি ল বাাকি, খোৱা মেলা, কিবা-কিবি ধৰি ল, থাকা কৰা।
আমি যোৱা আগত যে, এটা লিষ্ট বনাম যে, এইটো, এইটো পইচা এ, আমি ইমান, ইমান দিম, ইমান, ইমানতহে দিব লাগিব ইমানৰ, ইমান দিব নালাগে। মানে তেনেকুৱা মানে, এটা ৰুটিন বনাই লৈ যাম যে, এনেকো মতে কৰিম, কিয় কও তাত গৈ কিছুমানে ক'ব এই মোৰ পইচাটো তই দি দেচোন, মই তাৰো দি দিওঁ, নহয় তেনেকুৱা মানে উলতা-পোলতা হ'ব বুজিলি।
উম, উম,
সেইটো কাৰণে মানে, চাই লওঁ। এতিয়া মানে চবে, একে পইচাটো দিয়ে এতিয়া আমাৰ লগত আকৌ যোন কেইটামান আছে, কেইটামান আছে নহয়। দুটামান পইচাৰ লগত খেলি-মেলি কৰা
নাই আমি গোটেই পইচাটো, একেবাৰতে তুলি লৈ, পেলাই তাৰ পিছত আমি গোটেইখিনি হিচাপ কৰিম গোটেই বাজেতটো মিলাই ল'ম
অ,
বাজেতটো মিলাই ধৰি ল, তেতিয়া, যাতে কোনো তাতে আমি, নোযোৱা আগতেই ঘৰতে বাজেটটো মিলাই ধুনীয়াকে এ, আৰামত আমি মানে গ'লে ধৰিলেও, আমি পইচাহে দি যাম, মানে পইচা দিব নালাগে, যোনে মেইন, মেইন
টা, এটা
যোন, যোনে মানে পইচাটো ল'ব সি, খালি দি যাব, বাকী সিনি, টেনচন কৰিব নালাগে বাকী কেইটাত হ'লে এনজয় কৰিলেই হ'ল আৰু।
খোৱা, খোৱা-বোৱা কথাটো চিন্তা কৰিব নালাগে, তই খাব গলি উম, বিল তই দিবি, মাত্ৰ বিল যি দিব, তই বিলৰ সেইটো তই তত, থবি কিয় জাননে? পাছত কিছুমানে এনেকুৱা কব পাৰে যে মোক তই এইটো এইটো টপ বাইছে। আমাৰ ঈচত তই সেইটো সেইটো কৰিছ। সেইকাৰণে তই বিল আৰু মানে এটা এটা হিচাপ লৈ লবি যে পাছত সুধিব এনেও নুসোধা নহয় এনেও চবৰে পাছ হাৰ পাঁচ হাজাৰ দিব লাষ্টত যদি তোক ক'ব পইচা খতম হৈ গ'ল বুলি ইনত ত, তটো যত ত দি দিবি মানে খৰচা হলে তেতিয়া
ত, মোৰ কথা শুন কথাটো শুনি চবে পাছ হাজাৰ টকা নিলো তাৰে তিনি হাজাৰ তিনি হাজাৰ টকা দি দিলে বা মোকে দিলে ম মোৰ হাতত জমা দিলো ধৰিলও আমি আনটাবলৈ গৈছো ধৰি ল খুব বেছি ওঠৰ ওঠৰশ মান অতি ওঠৰ হাজাৰ বা পোন্ধৰ হাজাৰ মান টকা ধৰিলেও আমি বাজেটটো ৰাখিছো আহা যোৱা আৰু খুৱাবেলা ৰাতি ধৰি লও নে সেয়া পইচা দিব নালাগে সেয়া ধৰিল যোনে হাতত লব সি গোটেইখিন দি যদি বাচি যায় পিছত ভগাই পেলালে হ'ল যিকেইটা বাছে।
সেইটো ভগাই পেললে হ'ল মানে অবাবত পইচা বোৰ খৰচা নকও মানে তই য'ত য'ত যি দিব লাগে। তাৰহে দিব লাগে মানে বুজিলি
অ', মানে ধৰি লওক সেইটো নহয় এতিয়া তটো চবে ভাত